হেলল
অহ কোৱা
কি খবৰ কোৱা
মোৰ ভালেই তোমাৰ
মই ভালো কি খবৰ তোমাৰতো হেৰি এতিয়া এক্জামহে গ'ল চাগে ন
অ পৰীক্ষা শেষ হৈ গল
অ পৰীক্ষা পৰীক্ষা আহ গ'ল এতিয়া ক'ত যাবা ফুৰিব
এতিয়া মানে প্লেন কৰি আছো এতিয়া একেবাৰে ঠিক কৰা নাই কিন্তু কৰিবলৈ কৰাবলৈ মানে ঘৰি ঘূৰিবলৈ যোৱাৰ ইচ্ছা আছে তোমাৰ তোমাৰ পৰীক্ষা শেষ হল নে নাই
ন মই স কৰি আৰু মই কেতি দেৱাতে হৈেই তেতিয়া মই ভাবি আছো যাম বুলি কিয়নো ক'ত যাবা গৰমৰ জাগগাত যাব ঠাণ্ডা জাগগাত যাবি বুলি ভাবিছো কিছা
কি কলা
কৈ আছো তুমি গৰমৰ গৰমৰ জেগা জগা জগা যাব জোগা যাব নে তুমি ম নাজাৰত যাবা
মই মানে এতিয়ো গৰম পৰিছে নে সেইকাৰণে মানে ঠাণ্ডা জাগাত ঘূৰিবলৈ মন আছে
অ নাই অ অ অ ঠাণ্ডা জগনতে ভাল লাগে মানে সেই আৰু গৰমৰ চিজনত তোমাৰ সেই ঠাণ্ডা জা যায় কিিনি ভাল লাগে বাপ
মানে বহুত দিন ধৰি পঢ়া শুনাত ব ব্যস্তও আছিলো না পৰীক্ষা শ কল অলপ
অলপ ৰিলেক্স হোৱাৰ কাৰণে শান্তি শান্তি পোৱাৰ কাৰণে যাবা আৰু
মই মই মেঘালয় গৈছিলো এবাৰ মানে বন্ধুহঁতৰ লগতে গৈছিলো, এদিন ঘূৰিয়ে আহিছো।
অ', নাই মেঘালয়ত বহুত বহুত জাগা আ জেগা আছে নহয়, সেই তোমাৰ ফুৰিবৰ কাৰণে।
উম, বতৰটো বহুত ঠাণ্ডা, ঠাই বোৰো বহুত ধুনীয়া। ভালে আছিল লং তটো
তাতে আমিও গৈছিলো, কেইজনমান লৈ কিনে গৈছিলো, কিন্তু সেই আৰু ইমান তাতে মানে জেগা, জেগা আছে, মানে শেষ কৰিব পৰা নাই আৰু দুইদিনৰ লগত প্লেন কৰি গৈছিলো, কিন্তু সেই আৰু সেইটো আৰু কিমান জেগা আছে ম কেতিয়াবা সেই মোবাইলত দেখা পাওঁ, বহুতে ফুৰিব যায়। এই ৱাটাৰ ফল সুৱাটাৰ ফল ততে যায়ে থাকে, দেখাই দেখা পাই থাকো আমি। তুমি দেখা পাইছা নে নাই?
অ', মই দেখা পাইছো, মই নোখালিখাই ৱাটাৰ ফলচটো চাইছিলো।
অ', অ', সেই আৰু আমাৰ অ' সেইয়া ন' এইটো চাগে লংগেষ্ট চাগে ন' ৱাটাৰফল টো?
অ', অ', তাতো সেইটোৰ এটো এটা ঘটনা আছে। ছিল মানে এটা ল অ', মা আছিল মানে সেইটোৰ অ', বাচ্ছাটোক মানে পেলাই দিলে নেকি, কৰ পৰা, তাৰ পিছত তাই মানে সেইটো পৰা জাপ মাৰি দিলে, তেতি পৰা মানে সেইটোৰ মাটোৰ নাম নখালিকাই আছিল, আছিল সেইকাৰণে এইটোৰ নাম নখালিকাই
অ', হা, এইটো বস্তু মই গম পোৱা নাছিলো। বাৰু ভাল হ'ল, তোমাৰ পৰা গম পালো মই আৰু আৰু ক'ত গৈছিলা?
মোৰতো মানে এতিয়া কাজিৰঙালৈ যাবলৈ মন আছে, বহুত দিন পৰা যোৱা হোৱা নাই, মানে কাজিৰঙাতো মানে ইমান ধুনীয়া ঠাই বিশেষকৈ জীৱ চাফ বিলাক কৰিবলৈ বহুত মানে ভাল লাগে।
অ', এতিয়াতো চাগে বৰষুণৰ বতৰ নহয় ইহঁতে এই এতিয়া চাগে হেৰি নাই চাগে কি আৰু ঠাণ্ডাৰ ৱেডাৰত ভাল মানে, যেতিয়া তোমাৰ এই নৱেম্বৰ, ডিচেম্বৰ পৰে তেতিয়া হ'লে ভাল।
অ'।
এতিয়া চাগে বৰষুণ বতৰ ন'।
এক চিংগীয়া গড় গড় বিলাক আছে ন' সেই দেখিবলৈ বহুত মন আছে মোৰ।
অ', এতিয়া বৰষুণ দি আছে নহয় মানে সেই আৰু বৰষুণটো বেছি দূৰ হৈ আছে চাগে ইফালে এই সেই এইবিলাক জন্তু জনৱাৰ বিলাক অলপ বাহিৰত ওলাই যায় কেতিয়াবা। ৰাস্তাত ওলাই যায়, বৰষুণ বেছি হৈ গলে আৰু
তেিতিি এবাৰ মানে পৰিয়ালৰ লগতে মানে যোৱাৰ কথা ভাবিছো, এতিয়া দেখো কি কয় পৰিয়ালবোৰে
নাই গ'লে চবে এক লগত যাবা, এক লগত গ'লে অলপ ভাল লাগে। হ, হেৰি হয় অ', ভাল লাগে আৰু নহ'লে অ', কেইজন মানুহ গ'লে আৰু ভাল লাগে, চবেই মিলি কিনে গেলে আৰু হাঁহি ধেমালি কৰো। সবে মিলি কিনে গুচি যায়, টাইমটো পাছ হৈ যায় টাইম পাছ
আৰু তুমি ভ্ৰমণ কৰিব গ'লে মানে বেছি কি উপভোগ কৰা?
মানে ভ্ৰমণ কৰিব গ'লে মই গৈছিলো সেই আপোনাৰ মেঘালয় চাইডে ভ্ৰমণ কৰিব গৈছিলো। আৰু ম ইচ্ছা আছে মই সেই তোমাৰ ছিকিম চাইডত যাব কা, ছিকিম, গেংটক
অ', সেইটো চাইডটো বহুত ধুনীয়া।
ঠাণ্ডা হয় বতৰ ন' ইয়াতে ইতে আৰু বৰফৰ জেগাত যাবলৈ ইচ্ছা কৰি আছে তাতে আৰু গ'লেই আৰু মই বৰফৰ জেগাটোোক যাম আৰু এই জিৰ' পইণ্টত জিৰ' পইণ্টত তোমাৰ সেই বৰফ পৰি থাকে
জিৰ' পইণ্ট টো ক'ত ক'ত আছে এটো
এই তোমাৰ ছিকিমত
আচ্ছা
ছিকিকিমত তোমাৰ গেংটকত নহয় গেংটক নৰ্থ ছিকিম যোৱা টাইমত পৰে
উম
জিৰৌ পইণ্টত তাতে মানে বৰফ পৰি থাকে ঠাণ্ডা মানে বৰফ টো মানে সদায় থাকে গোটেই বছৰতে থাকে তোমাৰ স্ন' ফলটো তোমাৰ ঠাণ্ডা টাইমত দেখা পোৱা যায় তাতে এনে নহয় বৰফ বয় থাকে যেতিয়া স্নোফল টো হয় যিটো তোমাৰ ঠাণ্ডা বতৰত দেখা পোৱা যায়
মোৰ মোৰ মানে অন্নপূৰ্ণ ট্ৰেকটো কৰিবলৈ মন আছে তাতে ফুলে পোন্ধৰ জন গ'লে বোলে এজন মানে বাচি আহে তাতে
অ ইমান ভয়ানক জেগা তাতে ইমান ভয়ানক যাব যাবলৈ ইচ্ছা নাই তাতে এনে এ তাতে ফুৰিবলৈ যাম ফুৰি কিনে আহি যাম ঘৰত ইমান ভয়ানক যাব যাব নালাগে এনে ট্ৰেকিঙৰ কাৰণে ভাল পেকিং কৰিব পাৰিলে ভালটো মানে সেইয়ে আৰু মই ভাবিছোঁ আৰু আ ভাবিছোঁ তোমাৰ এই আৰু ঠাণ্ডা মানে তোমাৰ এই আৰু নৱেম্বৰ ডিচেম্বৰ পৰাই যাব পাৰিলে ভাল আৰু পইচা কথা আহে নহয় তাতে তাতে যাবলৈ কমচে কম তোমাৰ হাতত লাগিব আৰু সাতৰ পৰা ন হেজাৰ টকা মান লাগিব
উম
তাৰ অ এজনৰ তোমাৰ সাত হাজাৰ টকাৰ পৰা ন হেজাৰ টকামান লাগিব আৰু অনুমানিক কৰিছোঁ সেই ৰ পইচা জমাই লো তাৰ পিছত যাম আৰু চবেই মিলি কেনে
সেইটোয়ে পইচাটোও মেইন পইচাটো অলপ ঘুৰি ফুৰিবলৈ পইচাটো লাগে অলপ
হয়নে ইমান দূৰত গেলি আৰু গোটেইখিনি চাই কিনে আহিলেই ভাল আৰু নহ'লে অশাৰে অৰাৰেতো যাবলৈ অ যাবলৈ নাপাওঁ আৰু ইমান পইচা নাই সেই আৰু গ'লে গোটেইখিনি বস্তু চাই আহিলে ভাল আৰু
ঠিক ঠিক ঠিক
আৰু বস্তু তাতে মানে কিয় আৰু এতিয়া তোমাৰ বৰষুণ দি থাকে নহয় ৰাস্তা বিলাক ৰাস্তা বিলাক হেৰি হৈ যায় মানে বন্ধ হৈ যায় পানী আহি যায় ৰাস্তা বিলাক এ মাটি খহি পৰে কিন্তু
অ কেতিয়াবা এইটোতো বৰষুণৰ টাইমত এইটো মানে হয়
এইটো সমস্যাটো দি থাকে সমস্যাটো দি থাকে নহ'লে কেতিয়াবা কি হয় অ টাইম লৈ যাব যাওঁ আমি কেতিয়াবা এই ৰাস্তা চাস্তাবিলাক বন্ধ হৈ যায় ঘূৰি চুৰি যায় আৰু গোটেই দিনটো গাড়ীতে গুচি যায় আৰু যিটো দেখা টো জেগা দেখাবলৈ মন হয় যে সেইটো জেগা য এ তোমাৰ হেৰি দেখা পোৱা নাযায় নাযায় আৰু
এ সেইটো শুনিছ নে নাই মানে এই বৰষুণত অৰুণাচল প্ৰদেশৰ সেইটোত
অ সেইয় আৰু বৰষুণৰ কাৰণে ইমান আহ বানপানী হৈ আছে ঘৰচৰ বিলাক চবি ভাচি লৈ যাই আছে ৰাস্তা বিলাকো বন্ধ হৈ গ'ল তাত দু
অ', ঘৰৰ পৰা মানুহে ওলাব নোৱাৰে
তাতে আৰু কি হয় চৰকাৰে কিবা কৰি আছে আৰু
অ' প্ৰকল্পটো জাৰি কৰিয়ে আছ।
সাহায্য কৰি আছে, খোৱা লোৱা দি আছে সহায় কৰি আছে, মানুহক সহায় কৰি আছে, উদ্ধাৰ কৰি আছে তাৰ পৰা। সেই আৰু।
মানে অকল চৰকাৰে কৰিলেই নহয়, মানে আমাৰ এই নৰ্মেল মানুহ বিলাকো অলপ কিবা কৰিব লাগিব।
অ' নাই কৰিব লাগিব কৰিব লাগিব, চৰকাৰৰ ওপৰত বহি থাকিলে ন'হব আৰু নিজৰও কৰিব লাগিব।
নিজৰো কৰিব লাগিব, হয়।
কিয়নো সেই সেইটো কাৰণে সুধি আছো, এতিয়া আৰু হেৰি নকৰো ঠাণ্ডাৰ ৱেদাৰত যাম। তাতে আৰু ফুৰি আহিম। আৰু, কি হ'ল? তুমি অ' মই ভাল লাগে, আৰু এইবিলাক মানে মানে তুমি ভ্ৰমন চমন কৰিব গ'লে আৰু কেইজনমান বেছিকে মানুহ গ'লে মানে ভাল হয়, মানে অলপ পইচাটো মিলি যায়, নহ'লে
অ' অ' সেইটোয়ে, বেছিকে মানুহ গেলে মানে পইচাটো কমত হৈ যায়।
কমত হয় যায়, কম পইছাত মিলি যায় যেনে, এটা ৰুমতে তিনিজন চাৰিজন কে মিলি যায়, হৈ যায়।
হয়।
আৰু গাড়ী চাড়ী বিলাকত মিলি যায়।
মিলি যায় ঠিক ঠিক ঠিক কৈছা।
সেইকাৰণে মানে মেনেজ সেই সেইকাৰণে আৰু সেইটো সেইটোৱে। চব ডাঙৰ কথাটো হ'ল পইচা, পইচাটো জমাই জমাই লোৱা পাছত
অ' তাৰপিছত ফুৰি ফুৰি থাকা।
অ' ফুৰিব লাগে আৰু অত ফুৰিব লাগে এবাৰ, এই য'তে নহওক ইমান দূৰতো নহয়, গাওচাৱত ফুৰিব লাগে। এ
অ' যদি ইমান দূৰতো নহয় মানে, গ্ৰাম চাম সেইবিলাক গাও চত যাই কেনে অলপ নিজৰ খে মানে খেতি বাাৰি কৰিলে মনতো ভাল লাগে
অ' আৰু এতিয়া এখন গৰম পৰিল নহয়। এ চবেই হেৰি যাব এ আমাৰ তাতে নদী আছে নদী তাত যায়। তুমি নদীত য য নদীত যায় নদীত। গা পা ধই কিনে আৰামত আহে।
বাহ ভালেই। সেই কাৰণে মোৰো মানে গ এই গাও বিলাক বহুত ভাল, চহৰ চহৰচে মানে গাঁও বেছি ভাল লাগে মোৰ।
নাই চহৰতকে গাঁৱে ভাল। গৰমত চবতকে অ' ভাল মানে গ্ৰাৱত গাঁৱত ঘ ফুৰিবলে। কিয়নো গাঁৱত তুমি ইমান এ ৰ'দ থাকিলেও ইমান গৰমটো নালাগে, অনুভৱটো নহয়। গৰমো অনুভৱটো তোমাৰ, আৰু কিয়নো গছ গছনি থাকে, আৰু পুখুৰী চুখুৰী থাকে নহয়, পুখুৰী থাকে।
তে প পুখুৰীৰ পানী বিলাকো ইমান গৰম নাথাকে। আৰু তুমি শাক পাচলি পাবা, শাক চলি মানে এ ভাল ভাল শাক পাচলি পাবা।
অ' তাতেতো কিবা মানে কিবা এটা মিলাব নোৱাৰে, সেইটোতো পুৰা অৰ্গেনিক।
অ', অ', অ' সেইটো গৈছে সেইটো মানে এ সাত পাচলি বিলাক মানে তোমাৰ, আ সেই গোবৰ চোবৰৰ পৰা সাৰ বনাই কিনে দিয়ে নহয়। ৰাসায়নিক এই কীটনাশক বিলাক নেদে আৰু। আৰু শাক সেই শাক পাচলি বিলাক খালেই মানে মানুহ অ' গা পা বোলে ভাল থাকে।
উম। মানুহে ভাল থাকে গা পা।
ঠিক আছে দিয়া। কথা পাতি কিনে ভাল লাগিলে, তোমাৰ পৰা জানিব পাৰিলো তোমাৰ ব ক'ত বস্তুবিলাক
হয়, হয়, হয়, ঠিক আছে দিয়া লগ পাতিম কেতিয়াবা।
ঠিক আছে।